হেল্ল'।
অহ বিজি নেকি।
নাই নাই তুমি কোৱা। কি কৰি আছে এতিয়া।
হা হা।
কি কৰি আছা।
এ আছো এনেই তুমি কি কৰিছা। শুবয়ে ওলাইছো অলমষ্ট।
অঁ ময়ো গৈ ওলাইছিলোঁ ভাত পানী খালা।
খালোঁ খালোঁ তুমি।
খালো হয়।
কি বনালা আজি তুমিতো। কলে।
মই অকলে আজি চিকেন বনালোঁ
হয় নেকি কিহেৰে
জন আহিছিল লগৰ এজন আহিল তাকো খুৱালোঁ ময়ো খালোঁ
বঢ়িয়া
তুমি কি খালা আজি
মই সেই বনালোঁ মাছ বনালো মোৰতো ঘৰত অ মোৰ ঘৰত থাকে কে মানুহ ভৰিয়ে থাকে
তোমাৰ বাৰু সচৰাচৰ বনোৱা নহয় কি মাছ আনিছিলে
এয়া কি বুলি কয় ৰৌ মাছ
খাব ভাল নালাগে কম পাইছোঁ
অহ ঘৰ সেয়াই আনিছিলে দেউতাই আনিছিলে আৰু উম জিকাৰে জিকাৰে মানে সেই এ এনেতো জিকাৰে খোৱা যায়ে কিন্তু এতিয়া যে গৰম পৰিছে ন সেইকাৰণে অকমান মানে বেলেগ কে বনালো মানে টেঙা দি পেলাই বনালো জিকাৰে
অ নেমু দি গৰমে জিকাত টো বৰ প্ৰিয় নহয় কিন্তু জিকাৰ লগত টেঙা দিলে খাই ভাল পাওঁ
অ জিকাটোত নেমু টেঙা দি পেলাই তেনেকে বনাইছিলো ভালে ভালে লাগে তেনেকে খাবলে কেতিয়াবা খাই চাব পাৰা
খাওঁ কেতিয়াবা কিন্তু অকলে থাকোঁ যে মাছ বনাব মন নাযা যায় আৰু অলপকে আনিব অসুবিধা বেপাৰীবোৰে বিক্ৰী কৰিব নোখোজে
সেইটো হয় বাৰু অকলে থাকিলেতো মাংসয় বেছিকে খোৱা হয় চাগে
এপিচ দুপিচ আৰু ক'ত বিক্ৰী কৰিব আৰু মাং মাছটো তুমি বেছি দিন ৰাখি শিবও নোৱাৰা বেয়া হৈ যাই।
অ এইটো হয় মাছতটো মানে ধৰা বেছি তেনেকুৱা ধৰণৰ ঘৰতহে আ। আমাৰ দেউতাহঁতে মানে বেছিকে তোমাৰ মাছ ধই আনে। মাছ ভৰিয়ে থাকে মানে, উম তুমি ঘৰত যোৱা নাই? দিয়া
ঘৰ যোৱা নাই।
অ অ আজি কেনেকে মাংস খটো কিহেৰে বনালা? কেনেকে বনালা কোৱাচোন? তুমি এতিয়া একদম বঢ়িয়াকে মাংস বনাইছ নাই? ফটো দি থকা দেখা পাওঁ।
একো দিয়া নাই মানে কি বেলেগ চব্জি একো দিয়া নাই অকল মাংস।
অকল মাংস?
অকল মাংস আও। অইনদিনা তো আলু দিওঁ কেতিয়াবা।
আলু দিয়া নাই?
আলু দিয়া নাই।
মাংসৰ আলুটো যে বিৰাট ভাল পাওঁ।
মাংসৰ আলু ময়ো ভাল পাওঁ। কিন্তু আজি কি ক'লে লগৰজনে ক'লে আলু খাব আলু নালাগে দে, আলু নোহোৱাকে বনায় তো আলু নোহোৱাকে বনাই দিলোঁ।
অ ঠিকে, কেনেকে বনালা কোৱাচোন বাৰু? মানে কি শুকান কে বনাইছা নে জোল টাইপ কে বনাইছা?
জোল মানে প্ৰায় শুকান বুলিয়ে ক'ব পৰা। একদম নাম মাত্ৰ আছে। ছিলে আৰু গ্ৰেভিটো।
অ অ অ ব্ৰইলাৰ নে কি? নে ল
ব্ৰইলাৰ ব্ৰইলাৰ। ব্ৰইলাৰে। পোৱা যায় বেছিভাগ।
অ।
তো আজি আজি অলপ টমেটো' চচ দিলোঁ
মানে কেতিয়া দিলা মানে? মেৰিনেট
কেতিয়া মানে নহয় মেৰিনেট কৰোঁতে নহয়, মেৰিনেট মেৰিনেটটো কৰিছোৱেই মেৰিনেট কৰি, তাৰপিছতো এইখিনি বাকী পিঁয়াজ আদা নহৰু এইখিনিটো দিয়াই যায়।
উম।
তাৰপিছত অলপ জিৰা পাউদাৰ ছটিয়াই দিছোঁ, জিৰাৰ গুড়ি
উম।
তাৰপিছত মাংসখিনি দিলোঁ। মাংস দিয়াৰ পিছত এনে তে ধনিয়াৰ গুৰি তাৰপিছত ধনিয়াৰ গুৰি দি অলপ লৰাই লৰাই যেতিয়া তলত লগা যেন হ'ল তেতিয়া অলপ টমেট' গেচাত বিছিল কেঁচা দি তাৰপিছত আলু লৰাই আছোঁ তাৰপিছত কাশ্মিৰী মিচ অলপ দিলোঁ
উম
মানে মিক্স পাউদাৰটো কাশ্মীৰী মিছ চাদৰ দিয়াৰ পিছত অলপ পানী দি ঢাকি লাষ্টত একদম শেষৰ ফালে অলপ গৰম মছলা দিছিলোঁ।
বেছি মানে সহজ পদ্ধতিত বনাইছা আৰু ন?
সহজ বেছি টান কৰোতো লাভ নাই বেছি টান মানে কি আৰু তোমাৰ ষ্টেটবোৰ মনত ৰখা ইমান সহজ কথা নহয়।
উম মইতো কেতিয়াবা মাংস বনালে মানে মই একোৱে ফলো ন কৰোঁ, মানে ডাইৰেক্টলি তোমাৰ চব খিনি বস্তু একেলগে দি পেলাই যাষ্ট তেল দি বঢ়াই দিওঁ, তেনেকুৱাও কৰোঁ।
অঁ সেইটোৱে ভালেই হয় কিন্তু মানে একো মানে যে এইটোৰ পিছত সদায় এইটোৱে দিব লাগিব সেইটো কথা নহয় আলটি শেষত গৈতো চব একেলগ হৈ যায় ন চব মীহলি হৈ যায়। এশৈ
তোমাৰ এনে বনোৱা মেলাত মানে চখ আছে ন? ৰন্ধা বঢ়াত এইবিলাকত
এতিয়াতো চখ মানে কি আৰু এতিয়া অকলে অকলশৰে থাকোঁ যেতিয়া নিজে বনাব লাগিব, নিজে খাব লাগিব, ত' তেনেকৈ বনাই আছোঁ।
মানে তোমাৰ এলাহ নালাগে ন
এলাহটো কৰি কৰিবও উপায় নাই এতিয়া
অ নহয় মানে এনেকুৱা হয় ঘৰত
ঘৰ গলে
নহয় নহয় শুনিলো আজি অকণমান আমাৰ কথাবিলাক অভাৰলেভ হৈছে কিবা ফোন কলটোত কিবা অলপ ডিষ্টাৰ্বেনছ আহি আছে, সেইকাৰণে মই কৈ লৈছো মই কৈছো ৰবা শুনা
কোৱা কোৱা
নহয় মানে আমি ঘৰত যেতিয়া একেলগে থাকো ন তেতিয়া মানে সেই অকলশৰে কেতিয়াবা যদি থাক যায় তেতিয়া খাবলে মন নাযায় তেনেকুৱা টাইপৰ হয়। এতিয়া তোমাৰ বাৰু উপায় নাই কাৰণে তেনেকুৱা হৈ গৈছে চাগে ময়ো আগতে ৰুমত যেতিয়া অকলে
কোৱা
অকলে আছিলো তেতিয়া মানে অকমান কেতিয়াবা অলপ এলাহ লাগিছিলে তেনেকুৱা আৰু কালি মই এখন ভাল মানে কণীৰ তৰকাৰী এখনো বনালো, কালি আলহী আহিছিলে তেনেকে কিবা কিবি বনোৱা গ'ল কণীৰ তৰকাৰী এখনো বনালো ভাল লাগিছিলে খাবলে একদম। সহজ ভাৱে বনাইছো।
অহ, কোৱাচোন
অহ, ট্ৰাই কৰিব পাৰা দেই মানে একো সহজ মানে একেবাৰেই সহজ গোটেইখিনি মানে তোমাৰ মই একো মচলা ইমান মানে অহ ব্যৱহাৰ কৰি ভাল নাপাওঁ ইমান বেছি সেইকাৰণে মই নৰ্মেলি তোমাৰ উম পিয়াজ আদা নহৰু তেনেকে অকমান দি পেলাই অহ হেই কৰিছো মিক্সিত মানে সেইটো মাৰি পেলাই পেষ্ট এটা বনাই দিছো অহ - অহ বিলাহী এটা দিছো হা লগত তেনেকে পেষ্ট এটা বনাই লৈছো। লৈ পেলাই আহ তাৰ পিছত তোমাৰ কণী কেইটা যেতিয়া বইল হৈছে তেতিয়া কেৰাহীত তোমাৰ তেল দি পেলাই কেইটা ভালকে ৰঙচুৱাকে ভা অহ, ভাজি ললো তাৰ পিছত তোমাৰ উম সেই সেইখিনি দি পেলাই যিটো পেষ্ট বনাইছিলো সেইখিনি দি দিছো তেলত দি পেলাই একো নাই আৰু অলপ সময় ভাজি পেলাই পানী পেলাই কণীকেটা দি দিছো ভাল লাগিছিলে জানানে খাবলে।
সেইটোতো তোমাৰ কিমান দহ পোন্ধৰ মিনিটতে হৈ যোৱা কাম।
অহ, দহ পোন্ধৰ মিনিটো মানে তোমাৰ মেক্সিমাম দহ মিনিট আৰু।
অহ, খুব বেছি দহ মিনিট পাঁচ মিনিটৰ ভিতৰতে হৈ যায় বস্তুখিনি যদি যোগাৰ কৰি লোৱা যোগাৰ কৰোতেও খুব বেছি পাঁচ মিনিট লাগিব যিহেতু এই চব মিক্সি টাইপৰ বনাই ললা। ত' মানে পোন্ধৰ মিনিটত গোটেই ৰেডি তোমাৰ।
তুমি যদি ধৰা কেতিয়াবা বনাব মন নাই তোমাৰ উম অফিচৰ পৰা আহিছা তে তেনেকুৱা টাইপৰ যদি হয় ন তুমি সে তেনেকুৱা মানে অহ সহজ পদ্ধতি ব্যৱহাৰ কৰিব পাৰা মানে ভাততে তোমাৰ আলু।
আজি যেতিয়া বনালো মাংসটো মোৰো কিমান বিছ মিনিটমানেই লাগিছে। যোগাৰখিনি। কৰি লৈছো আগতে। নিজৰ কৰত। পিছত এইখিনি বিছ মিনিটত হৈ গৈছে আৰু যোগাৰ কৰোতে ধৰা কিমান দছ মিনিট খুব বেছি আধা ঘণ্টাৰ ভিতৰত হৈ গল।
অহ, সেইখিনিতো লাগিবই দিয়াচোন আৰু উম।
কি মাংসখিনি তোমাৰ যেতিয়া বহাই দিলো পানী দিয়াৰ পিছত ইফালে ভাতকেইটাও বহাই দিছো ভাতকেইটাও হৈ গ'ল।
অহ, মানে কি জানা অফিচ কৰা মানুহৰ কাৰণে ন আধা ঘন্টাৰ ভিতৰত যদি ভাত আৰু চব্জিটো হৈ যায় তেতিয়াহলে ভাল তাতকে বেছি সময় দিব নোৱাৰি।
নাই তাতকে বেছি নোৱাৰি আৰু দিনটোতো অফিচতে থকা যায়। তে ভাগৰ লাগি থাকে।
তোমাৰ মানে খোৱা সেইটো কেনেকুৱা মানে খোৱাৰ ৰুটিনটো কেনেকুৱা মানে পুৱা ঘৰতে খাই যোৱা ন?
পুৱা ঘৰতে খাই যাওঁ।
আৰু কি টিফিন চিফি ফিন লৈ যোৱা নেকি?
নাই মই কেণ্টিনতে খোৱা যায় বেছিভাগ অফিচৰ।
অহ, অফিচৰ কেণ্টিন আছে ন?
আছে।
তে কি মানে ভাত খোৱা নে কি বা?
অহ, ভাত ৰুটি যি খোৱা তুমি মোৰ বাৰু বেছিভাগ ভাতেই খোৱা যায়।
অহ, ভাতটো খাব পাৰিলে ভাল দুপৰীয়া সময়ত।
উম, অহ
আৰু ঘৰত আহি ইভিনিং কিবা খোৱা নে- নে অফিচতে কিবা অফিচৰ পৰা আহোতে খাই আহা তোমাৰতো দেৰিও হয় চাগে।
দেৰিও হয় মোৰ আঠ চাৰে আাত বাজে এহ ঘৰ পাওঁতে।
অ এতিয়া কিবা আহি পেলাই ঘৰতে খোৱা নেকি?
আহি একো নাখাওঁ আৰু চাৰে আঠ বজাত ভাতে খাই দিওঁ চাৰে আঠ বজাত ভাতে খাওঁ।
উমম চাহ নোখোৱা?
চাহ খায় এই আহো অফিচত। অফিচত গধূলি এবাৰ চাহ দিয়েই। ধৰা পাঁচটা পাঁচ বজা চাৰে পাঁচ বজাৰ ভিতৰত চাহ কাপ দিয়ে তাকে খাই
ভালেই তেতিয়াহলে ন?
ভালে
তোমাৰ মানে খোৱাত চখ আছে ন অকমান মোৰ নিচিনাই।
আছে।
এনে কি খাই ভাল পোৱা তুমি বেছি কেনে কেনেকুৱা মানে মাছ মাংস নে কিবা নিৰামিষ কিবা তেনেকুৱা?
ভাল পাওঁ কাৰণ মানে ঘৰত গ'লে মাছে খোৱা যায় বেছিভাগ
অ অ।
ত' আজি বহুত দিনৰ মূৰত বনাইছোঁ মাংস কিন্তু আৰু লগৰজনে ভাল পালে খাই সেইটোৱে বহুত আৰু ইিও বহুত দিনৰ পৰা আহো আহোকে আছিলে মইও সময় দিব পৰা নাই তাক লগ ধৰিব পৰা নাই। তাক মাতি দিলোঁ আজি আ ইয়াতে ভাতকেইটা খাই যাবি বুলি সিও অকলেই থাকে বাৰু।
উম। বেলেগে খাই ভাল পালে ভাল লাগে কিন্তু দেই। এই বনোৱাৰ মানে যিটো উম বনোৱাৰ কষ্ট খিনি মানে তাতে সাৰ্থক হোৱা যেন লাগে।
অ।
ঠিকে আছে মানে মাছটো কি আৰু মাছে হওক বা মোৰ ক্ষেত্ৰত কৈছো দেই